হেল্ল', শুনিছাঁ? হেল্ল',
উম কি কৰিছাঁ?
উম। এই বিয়া এখনত ডেক'ৰেচন আছে। হেল্ল।
অ।
তাকে তালে যাওঁ বোলো।
হেল্লও অ।
সজাব মেলিবলৈ লাগে যে।
অ তুমি হৈ সজাবা?
উম মোৰ আছে যে
আকৌ দেখুন টাইম আছে বুলি কৈছিলা কথা পাতিম বুলি।
উম।
তেন্তেন
নহয় মোক হে-হে-হেডফোন লগাই কথা পাতি থাকিব পাৰিম।
অ' তাৰমানে কোনোবা হয় নেকি তোমাৰ?
নহয় মই পাইছো বিয়াখন। মোৰ ডেকৰেশ্যনৰ হেৰি নাই জানোঁ।
অ।
সজোৱা বিয়া চিয়া সজোৱা এইখন মোক, উম তোমাৰ বিয়া, জন্মদিন আঙুঠি পিন্ধোৱা
অ'
এনিভাৰ্চাৰী, বাৰ্থডে এইবিলাক চবতে মই এইবিলাক সজোৱা মেলা কৰো যে।
অ' তাৰমানে তোমাৰ ডাইৰেক্ট এটা হেৰি আছে নেকি? এইটোও হয়। এটা মানে গ্ৰুপ আছে ন?
গ্ৰুপ মানে মই আৰু মোৰ ভাইটি কেইটাক মই সোমাৱাই থৈছো।
অঁ, অঁ।
বাহিৰা মানুহেদি মই খুলি থোৱা নাই।
অ' ভালে কৰিছাঁ।
উম মানে নিজকেইটাই পইচা কেইটা ঘটো।
অ সেইটো হয় বাৰু।
উম। আটছা, লাটতে এইকেইদিন বহুত বিয়া আছে।
উম কৰিবানে চাওঁ
উ গোটেইখন ল'ম।
ভালেই কৰিছা।
তাৰমানে এই তুমি বুজি পাইছানে জানো, এই কইনা পিছফালে যে সজাই যে?
অঁ।
ফুল, গছ-চছ, পাত দি পেলাই তোমাৰ এনেকে বনাই যে পিছফালে।
অঁ।
চোফা-টোফা এইবিলাক দিয়ে যে
উম।
হয় তেনেকুৱা মোৰ। হয় নেকি। খালি যেনিবা অকণ কষ্ট আছে আৰু ৰাতিটো লাগি থাকিব লাগে যে।
উম'
আৰু এনেকুৱা হয় তোমাৰ, বিয়াখনত দি মেলি টো আমি গুচি আহো, আমিতো নাথাকো, সজাই-মেলি। তাৰপা তোমাৰ বিয়া বিয়া দিনা মানে ফুল চুল বিলাক বহুত চুৰ হয়।
কুকুৰা মানুহ এনেকে লৈ আনে যায় চাগে ন?
উম।
মানুহ বিলাকে নাভাবে যে, বেলেগৰ যে নষ্ট হব বেলেগৰ যে বস্তু উই যাব সেইবিলাক নাভাবে।
তাকে সেইটো বস্তু বেলেগ কোনোবা মানুহ এটা চলি আছে, কিবা কৰি আছে।
অ সেইটোৱে কাৰোবাৰ যে এটা নিজৰ বিজনেচ চলি আছে, এতিয়া ৰাস-চাস হলেও সদাই মানুহবিলাকে একদম চব ফুলবিলাক চুৰ কৰি, চুৰ কৰি লৈ লৈ গৈছে।
ৰাসত দুবাৰ মান দিছিলো, তাৰপা মানে আৰু বেছি চুৰ হয়, সেইকাৰণে নিদিলো আৰু ফানচনতো দিছিলো তাৰপাও চুৰ হয়।
সেইটোৱেতো। কিয় জানো মানুহবিলাকে যোনবিলাক বস্তু আৰু যোনবিলাক ধনী মানুহ থাকে সেইবিলাকেই চুৰ কৰে।
উম উম সেইটো সছা কথা। আৰু কিছুমান থাকে যে বেলেগৰ উন্নতি দেখিব নোৱাৰে।
উ সেইটোৱে।
আমিওতো প্ৰথম আৰম্ভ কৰতে পইচা কষ্ট কৰি পেলাই গোটা পইচাই দিহে খুুলিছো।
অঁ।
ক'ত-ক'ত কাম কৰা নাই অঁ।
ও
এ কিবা কেইটামান খাই লওঁ বোলো আকৌ কিমান ৰাতি হয় পাত্তা নাই নহয়। আৰু চবৰে ঘৰতে এনেকুৱা নহয় মানে কিছু কিছুমানে খুৱাই, কিছুমানে নোখুৱাই কাম কৰিলে।
অঁ, কি ক'ত ক'ত কাম কৰা নাই কৈছা?
নহয় বোলো ক'ত ক'ত কাম কৰা নাই, চব কাম কৰি পেলাই পইচা গোটাই পেলাই আমি এইটো খুলিছো।
সেইটোৱেতো
উম।
এনেই তোমাৰ ভাল, মই এতিয়া নাৰ্ছিং পঢ়ি আছো জানা।
উম।
এতিয়াও সেই লিখিয়ে আছো, আমাৰ মানে একদম শান্তি নাইকিয়া হ'ল।
কিয়?
এ ইমান লিখিব দিয়ে, ইমান লিখিব দিয়ে।
উম, কোন জেগাত কৰি আছা এতিয়া?
মই ৰাণী।
ৰাণী।
উম গুৱাহাটীৰ এই যে একলে
পাট চালা সফালে নেকি?
এই যে তেহত কি আছিলে ৰবাত অ অ সেইফালে অ
উম উম উম গৈছো বাৰু তালে
অ আহিবা।
সোম আ সোম আহিলে গ'লে সোমাম বাও।
অ।
সেই কম তাৱাৰ আছে যে তাত গোটেই পৰীক্ষাবিলাক যে হৈ থাকে ভাল ভাল পৰীক্ষা কিছুমান
অ আমাৰ ওচৰতেটো।
অ তালে গৈছিলো মোৰ ভণ্টি পৰীক্ষা দিবলৈ যাওঁতে।
অ আমাৰ বহুত ওচৰতে।
হম।
তাপাকি
তা পা ঘূৰিছিলো মেলিছিলোঁ তেতিয়া মই নামটো শুনিছিলো তাত মানে।
অ।
সেইকাৰণে কৈছো মই সেইফালে নেকি বুলি। অ তাত মই গৈ গৈছিলো যে,
উম।
তা পা মোৰ লগৰ এজনী আছিলে তাই মই ওলাই গলোঁ।
অ।
ওলাই গৈ সেইকাৰণতে তোমাৰ এই পাহৰি গৈছো চেণ্টাৰ টো কি ভি আই পি ৰোড নেকি বুলি কয়। সেইখনতে তোমাৰ হোটেল এখন আছে।
অ।
মই আমাৰ ইয়াত আমাৰ ইটানগৰত মানে থোপা বনাই তাত খাইছোঁ গাহৰি মাংসটো খোৱা নাছিলোঁ ব্ৰইলাৰ মাংসটো খাইছিলোঁ।
অ থোপকা ন এই যে যোনটো এ বনাই অ গম পাইছোঁ।
তা পা তাত গৈ পেলাই খালো যে,
অ।
কি উ উ ধুনীয়া বনাই ঔ।
অ বহুত ধুনীয়া নেকি?
উম কিন্তু তোমাৰ কাৰণে বেয়া তুমি
আহ্ সেইটো হয় বাৰু আজি আমাৰ লগৰ খিনি সেই ইকনৰ ওচৰতে মিট ক্লাব কিটচেন বুলি এটা দেখিছিলানে? ডাঙৰ কে ৰেষ্টুৰে- অ সেইখনত সোমাইছিলে। আজি সিহঁতি‌হত তালৈ গৈছিলে',
অহ', - অহ',
বহুত ধুনীয়া খাই আহিছে বুলি কৈ আছে আৰু',
হুম',
মোক লগ ধৰিছিলে মই যোৱা নহ'লে, মই জানাত বিৰাট ৰাতিপুৱা পা মই ভাত খোৱা নাই, মোৰ এতিয়া ভোক লাগি আছে। এতিয়া ভাবিলো দিন এতিয়া কিবা দিব বুলি একো নিদিলেও তাৰমানে অকল বিস্কুট হে দিলে।
তোমালোকতো গুৱাহাটীতে আছে বুলি ক'ব পাৰি তাৰ আকৌ হেৰি নে নচলে নেকি এইবিলাক যে অনলাইনত চলে যে আজিকালি',
চলে, ইমান দাম, মোৰ দিবলৈ মন নাযায়',
অহ', - অহ', বহুত দাম মানে?
ডেলিভাৰী চাৰ্জো লয় বেলেগকে তাৰ ওপৰেনচে এই', তেনেকুৱা, অ', ডাইৰেক্ট খালেগৈ যিমানটো, তাতকে বহুত গেষ্ট', বেছি বাঢ়ি যায়',
তাতকে ডাবুল হৈ যায় মানে',
অ', ডাবোল হৈ যায়',
উম', - উম', - উম', - উম',
সেইকাৰণে দিব মন নাযায়',
তা', অ', অকে হে', এতিয়াটো ভাত পানী হোৱালে চাগে তোমালোকৰ দেৰি আছে?
সেইটোৱে ত মোৰ ভোক লাগি আছে',
ন',
অ', ভাত পানী হ'লে দেৰি আছে এতিয়া মোৰ ভোক লাগিছে',
উম', উ আৰুক',
আ',
উম', আৰু এতিয়া পঢ়ি আছ নেকি?
এ', লিখিয়ে আছোঁ, কি কৰিবা আৰু?
ওহ',
অ', লিখি মেলি বৰ ভাল পোৱা হ'বলা?
কি হ'ল?
লিখি মেলি বৰ ভাল পোৱা হ'বলা তুমি?
এ', ভাল পাওঁ মানে কিমান বাৰ লিখিব দিয়ে লিখিবই লাগিব', ন', দৰানো নিলিখিলেওতো নহ'ব',
উম', - হুম', তোমাৰ উম', উম', -উম', তুমি এতিয়া কি নাৰ্ছ পঢ়ি আছা?
মই এতিয়া জি',
মই এতিয়া জি এ নেম, উম', - উম', - উম', -উম', এনেকে গৰম বন্ধ চৰম বন্ধ নিদিয়ে নেকি তাত? দিব, আমাক দিব হে, যাম ৰবা, বা, ইমান দেৰিকে এতিয়া', মান', - মাহৰ মাজত', - মাজতে', পালেহি দেখোন',
অ', আমাক একে চাগে বিশ', - বিশ', বাইশ মানে দিব',
বিশ বাইশ তাৰিখ মানে?
অহ',
বৰ পিছোৱালে',
সেইটোৱে',
সেইটোৱে', উম', ' তোমালোকৰো ছেকেণ্ড এডমিশন হব ন? ক্লাচ কৰা? নহয়', - নহয়', তাই এডমিশন বৰ্তমান তাই', এইখন, জামুগুৰি কলেজখনত লৈ থৈছে যে',
অহ',
কিন্তু মানে তাই তাত পঢ়িবলে মন নাছিলে তাই এনেই লৈ থৈছে। পিছত নাপালে মানে তাতে পঢ়িব লাগিব বুলি।
অ',
প্ৰথমবাৰ গৈ পেলাই তোমাৰ এই স্পট বুলি কয়ে
অ', অ, প স্প'ৰ্ট এডমিশ্যন গম পাইছোঁ।
অ, তাত গৈ পেলাই চেষ্টা কৰিছিলে প্ৰথমবাৰ নাপালে।
অ',
তাপা তোমাৰ আকৌ যাব।
আমাক খুৰা ছোৱালীজনীয়ে কৈছিলে। ত'মানে যদি এক্সেচেঞ্জ কৰিব পাৰি ন' ত' মানে তাইতো এতিয়া হে মেজৰটো চেঞ্জ কৰিব। আমাৰ খুৰাছোৱালী জনে যদিএক্সেচেঞ্জ কৰিব পাৰি তেনেহলে মানে তাই মেজৰ টো তোমালোকক ভণ্টিক দি দিম বুলি কৈছে।
উম,
তেতিয়া মানে তেতিয়া দৰঙত পাব যদি মানে এক্সচেঞ্জ কৰব পাৰি।
উম,
তাই পাতিম বুলি কৈছে এ সিহঁতৰটো অলপ চিনাকি আছে ন'?
হম।
সেইকাৰণে তাই তেতিয়াও সোনকালে পাই গ'ল। দৰঙতে।
হাওঁ।
কৈছে মানে যদি এক্সেঞ্জ কৰিব পাৰি তেতিয়াহ'লে তাই পলিৰে তাই পলিটিক্স ল'ব হবলা। নে জিঅ'গ্ৰাফি লয় জানো অ, জিঅগ্ৰাফি ল'ব হবলা তাই। তেতিয়া মানে তোমাকলোকৰ ভণ্টিক নিজৰ মেজৰটো দি দিম বুলি কৈছে।
ভন্টি আকৌ জোগ্ৰাফি এটাই পঢ়িম কৈ আছিলে।
নাই ভন্টিয়ে কৈছে তাই যোনটো এতিয়া তাইৰ হেৰি লৈছে নেকি চিনাকিয়ে ইদু কেচনই মল। ভণ্টীয়ে এডুকেশ্যনত হ'লেও পঢ়িম বুলি কৈছে।
অ',
তাইৰ লগত মই পাটিছিলোঁ।
অহ ',
তুমি ভন্টিৰ লগত ভালকে পতা নাই?
নাই। তাই মোক কোৱাই নাই এগইখিনি কথা তোমাৰ লগত যে পাতিছিলে মেলিছিলে মই এতিয়া তুমি কওঁতেহে তোমাৰ মুখেৰে মই গম পোৱা গৈছে।
উম।
তাই এতিয়া লগৰ ছোৱালী এজনী ঘৰলৈ ওলাই গৈছে আহক মই তেতিয়া সুধি চাম কি কৰে কি নকৰে।
উম, সেইটোয়ে।
উম - উম তাই পাতিছিল যেতিয়া ক'ব লাগে ঘৰত।
অ',
পঢ়া -শুনা ক্ষেত্ৰত পঢ়া- শুনা ক্ষেত্ৰত তাৰমানে একো কথা হেৰি কৰি ৰাখিব নালাগে আৰু। নোকোৱা নেমেলাগে চব ক'ব লাগে।
অ, সেইটো হয় বাৰু।
তেতিয়া ঘৰৰ মানুহে গম পালে কাৰোবাৰ কিবা অকন চিনাকি থাকিলে কোনোবা এটা সহায় কৰিব‌ও পাৰিব।
অ।